কি কৰিছ?
অ এ চাহ খাই উঠিছো। তুমি?
মই এনেই বহি আছো। চো কিনো কৰিম আও।
অ অ খোৱা বোৱা হ'ল?
খোৱা বোৱা ৰাতিপুৱা কৰিলো। ৰাতিপুৱা কৰিলো মানে ৰাতিপুৱা কাম বন আছে। ফালে কেইটামান কামই কৰি লৈ পেলাই এঘাৰটামান বজাত আজৰি হলো। তাৰ পিছত ভাত চাত খাই আইনে আ ফালে বহি আছিলো আও। ভাত খালো বাৰু
উম
তুমি খালা?
কি ভাত খালো অ। তুমি কিহেৰে খালা?
মই ভাত হেৰি দালি আছিলে, তাৰপিছত আলু পিটিকা। তেনেকে আও মিলাই মিলি খালো আও। তুমি কি খালা?
মই দালি তাৰ পিছত ঢেকীয়া, আলুগুটি ভাজি।
অহ অহ।
বৰষুণে চও বহুত দাম কে দিব নেকি। কি ইমান গৰম উঠিছে।
এ বৰষুণতো দিব নালাগে হে কাপোৰ কানি বিলাক ইমান আছে।
শুকুৱাই নাই উ ইমান দিনৰ পৰা বৰষুন্দি আছে তাকে যিটো গৰম উঠিছে বোলো বৰষুণ। বৰষুণৰ দিব হ'ব পাৰে।
মেলিবলৈ কাপোৰ জোগা নাইকা হৈ গছ কিমান মেলিবা।
উ কিন্তু সেই বৰষুণ দিলে। চাই পেলাই অ বতৰটো গৰম দিলে চাই পেলাই বৰষুণ দিব যেনহে লাগিছে।
নেলাগে অও বৰষুণ দিব বৰষুণ দিলে বহুত বেয়া অঔ। কাপোৰ কানিবিলাক শুকও অকমান। যোৱা। দূবি আদা হওকচোন
মোৰ যিহে অৱস্থা মই আজি ৰাতিপুৱা দৌৰিবলৈ তিতাপ পেণ্ট পিন্ধি যাব লগগীয়া হৈছে। দুটা পেন্ট মানে তলৰ ইনাৰ দুটা আছে। ছিলে দুইটা ধুৰিকিলো নুশুকালে ন। আৰু গোটেইখন বোকা যে আহি পেলাই নুধুলেহিও নহয় কাপোৰ। কাপোবোৰ।
অহ। কিহত যোৱা।
আহ কেতিয়াবা এই ৰনটোুৰ হাতৰ ওচৰৰ দাদা হতৰ লগতো যাওঁ কেতিয়াবা মই স্কুটি লৈও যাওঁ।
অ, অ।
বেছি ভাগ। স্কুটি লৈয়ে যোৱা হয়।
অ ধঢেৰ হয় নহ ল'ৰা ছোৱালী।
ল'ৰা ছোৱালী হয় অ।
উম গৈ ভালো লাগে চাগে।
এয়া বোকা পানী ভৰাই চিলো।
শুকে যাব লাগে এতিয়া।
হেৰি কৰিব কাৰণে।
হাঁ হেল্ল'।
আজি বালি পেলাবৰ কাৰণে দিছে।
অ বালি পেলাবলে।
উম।
কিমান? কে তুলিছা?
পঞ্চাছ টকাকে।
অ অ বালি চালি পেলাই ললে তেনেকে হেৰি কৰিবলে ভাল হয় মচিবলে ভাল আৰু বালি চালি পেলাই মেলি। কিবা কিবি কৰিলে আৰু মুচিবলৈহে আহিছে দৌৰিবলে ভাল হয় আৰু।
উমম তাকে মাঁ নাই কেনিবা গ'ল
অঁ।
উম ।
তাকে, অত দিনবোৰ নাযায় নোপোৱহে লাগিছো।
এ, ৰাতিপুৱা সেই ছটা মানতে উঠিলো ময়ো। তাৰ পিছত উঠি লৈ পেলাই এতিয়া কিনো মানে দিনটো কাম বন কৰি আজৰি এতিয়া কিনো কও কিনো নকো ক'বালৈ ওলাই। যাওঁ নেকি তাকে ভাবি আছো এনে। এ। এই টোপনিতটো হয় মানে হাঁ পাই যাওঁ নাই, হা পাই যোৱা পিছত আকৌ সেই শুবলৈ মন নাযায়। আৰু তাৰপৰা টোপনিটো ভাগিয়ে যায় যে।
অয়' মই যে হুই থাকিলো হেতেন দেই কৰি
হয়। দিম নাই দৌৰিবলৈ ধৰিবলৈ মন এটা। দৌৰিবলৈ চৰিলৈ মন এটা যায় আৰু কিন্তু এ দৌৰিবলৈ বোলেও মনশ্রএটা যায়।
সুবিধা নাথাকিলে এইবোৰ মন, সেইটোৱে সুবিধা। স কাৰণে এই সুবিধা নাথাকিলে বোলো কিবা, কিবি লাগে।
উম। এতি, তোমাৰ হেৰি অঁ, কি বুলি
মোৰ আগতে তেনেকুৱা হৈছিলে আকৌ এ দূৰ হোৱাৰ লগো নাথাকে। কোনো
অঁ, এই লগ চক থাকিলে মানে ভাল। ৰ উম, তাকে হে, এখন
হয়
কলেজ গলা।
কচ আহ।
কলেজ-কলেজ?
কলেজ আজি নগলো।
অঁ, কিয়?
এ, আজি যাব মন নগলে।
অঁ। যাব লাগিছিলে, আকৌ কলেজলে।
ইণ্টাৰনশিপ এ ম আছে।
অ।
হ। জেই আজিবলৈ নাযাও।
বতৰ অ নহয় আজি বতৰটোও ভাল আছে যাব লাগিছিল ছিলে আৰু
আজি কিনো হল জানো মোৰ মনতো আজি একেবাৰে নগলে মানে কোনো চাবলৈ
অ কেলে সেৰি অ পাক কাইন চাইন আছে নাই তম তাত
কাৰেণ্ট আছে আছে
অ আমাৰ এইফালে কাৰেণ্টটো পায় নাই বতৰত টো সেইফালে কেনেকুৱা বতৰ আৰু নাই সেইফালে বত পা কেনেকা বা
অ বতৰটো কাৰণেই নাই চাগে
অ তোমাৰ তোমালোকৰ সেইফালে বতৰটো কেনেকুৱা
আমাৰ এইফালে বতৰো বেয়াও
অ আমাৰ এইফালে বাৰু ৰ'দ দি আছে
অ
অ কি হয় নাজানো
ঠিক নহয়
অ
গোমা হৈ আছে মানে বৰষুণ আহিবগে নেকি
অ অ সেই বিশ তাৰিখে আভা দিৱস নয় তোমালোক সেইফালে পাতিছে নে
কি পাতিছো নাই
ৰাভা দিৱস নহয় বিছ তাৰিখে
আমাৰ ইয়াত নাই বুতা আ মক নাই পতা
আমা ইয়াত গম পোৱা নাই এতিয়ালৈকে পতা আৰু
অ অ তাকে হে অঁ। অফালে পাতিব বুলি শুনিছো, কি হয় নাজানো আৰু দেই মানে পাতেই নে নেপাতেই নে।
অঁ।
এইবিলাক গলাকৰি কৰি আছে গৈ বাৰু। তাৰ পৰা তাকে এতিয়া পাতে নে অ' শিকাই আছে।
অঁ-অঁ তেতিয়াহ'লে পাতিব চাগে।
পাতিলেটো ভালেই, এতিয়া মানে পাতিম বুলি শুনি, মানে পাতিব বুলি শুনি আছো, তাকে এতিয়া, প্ৰেক্টিচটো হ হেৰি হয় ভালেই হ'ব পাতি দিলে তোমাৰ ৰাতিলে দান ৰাতিলে ডান্সৰো হেৰি আছে, কম্পিটিশন আছে।
কম্পিটিন চাগে, অ'
আজিকালি চবহে কম্পিটিশনে আৰু
আজিকালি চব কম্পিটিশনে আৰু।
কম্পিতিছো সেয়া বিহুতো কম মানে, বিহুও কম পি, হেৰি কম্পিটিশন, কবিতা বৃত্তিও, মানে চব আজিকালি একো বস্তুৱয়ে হেৰি ন মানে ইয়েই নহয়, কম্পিটিচনে চব।
চব আজি কালি কম্পিটিশনে হল আৰু।
হে-হে
ভালো হৈছে এক প্ৰকাৰে সেইবোৰ কম্পিটিশ হোৱাৰ কাৰণে আৰু বেয়াও হৈছে দেই।
নহয় বাকী বিলাক ক্ষেত্ৰত কম্পিটিচন হওক কিন্তু এই কিছুমান যে কম্পিটিচন দিয়া দেখা ধুনীয়া ছোৱালী বিলাক বাচে বা কিবা হয়, সেই ক্ষেত্ৰতটো অঁ সেই ক্ষেত্ৰত মানে বেয়া লাগে, কাৰণ মানে কেলে ধুনীয়া বিলাকে পাই যায়, যোনবিলাক বেয়া ধৰা বেয়া বুলিতো নহয় চবেই ধুনীয়া কিন্তু সিহঁতৰ মনত দান ভ' ভাবে নবা আমি আমি বেয়াই বুলি, সেইহটো মনত হেটো গুচি আহে যে সেইটোয়ে অকণমান
কিছুমান থাকি যায়। কিছুমানে পাই যায় আৰু।
পাই যায় অ।
তাকে অ' আজিকালি কেলে জানো মানুহবোৰে গ
একেবাৰে আও চবে এইগিলি তোমাৰ কচো নহয় মানে একেবাৰে ধুনীয়া বিলাকহে মানুহ।
ধুনীয়া বিলাকহে মানুহ। এইবিলাক আও মানুহ বুলি
মানুহ বুলি গণ্যই নকৰে আৰু মানুহে আজিকালি বগা অ' আই মানুহৰ ৰঙো ভেদ কি চাবা আও
উম। সেইবোৰ চব।
হেৰি কৰি থাকে
কি জানো মানু বগত তেনেক চিন্তাবো
উম তোমালোকে বোলে আম-চাম পকিছে নাই?
আমাৰ আম আছে। আছে।
অ আচাৰ বনালা?
আচাৰ বনালো এবাৰ।
অ। আমাৰ আচাৰ বনাই মেলি খাই- মেলি আজৰি।
উম মই আমলখি আচাৰ বনালো। আমৰ আচাৰ বনালো এবাৰ।
আমলখি আচাব বনালা নি?
অ আমলখি আচাৰো বনালো। আমৰ আচাৰো বনালো।
অ আমাৰ সেই অকল আমৰ আচাৰ বনালো। তাৰ পিছত আমলখিটো আছে বাৰু। কিন্তু আমল -লখিটো মানে হেই কিবা ভেঁকুৰ টাইপ হৈ গ'ল। বেয়া হৈ গ'ল। এইটো পেলাই দিলো আৰু।
অ আমলখিটো অকমান বেলেগ টাইপত ৰাখিব লাগে যেনেকে তেনেকে ৰাখিলে মানে বেয়া হৈ যায়।
অ'হ ইমান ভালকে হেৰি মানে বনাব মেলিব হেৰিত নোৱাউ যে
ভাজি পেলাব লাগিছিলে তেতিয়া তেনেকুৱা ভাজি পেলাব পেলাব লাগিছিলে তেতিয়া তেনেকুৱা নহলহেঁতেন।
অ গম নাপাওঁ নহয় আকৌ।
অ ভাজি পেলাব লাগিছিল। মই আমু ভাজি পেলাইহে বনাইছো। ভাজি পেলাই বনালে মানে কি হয় জানা ভিনেগাৰ অকমান দি পেলাই ধৰিলে একো নহয় বেয়াই নহয়
সেইটোকে কৰিব লাগিব যদি হয় ভিনেগাৰ চনেকা দি মেলি ভাজিব লাগিব উম
গমঘে উম
চাহ চাহ
চাহে খাই উঠি আহিছোঁ
অ
তাকে মানুহজনৰ বাৰ্থডে পাবহি নহয় আৰু কেইমাহ মান আছে উ তেকে কিবা এটা বনাম বনাম বুলি ভাবি আছো ন জানো মই পিছতকে বনালেও হয় কিন্তু মোৰ কিবা এটা তেল ফাটি আছে মানে বন বনাব লে আছে
বনোৱা বনাই মেলি দিবা চাৰপ্ৰাইজ আৰু
তাকে চ্ৰাপাইজ বুলি নহয় আহ এনে আৰু যি
তাকেহে
মন যায় মোক কেলে নাজানো মোক খুব মন যায়
ন ভালেই নহ সেইটো একচোৱেলি ভাল কথা এইটো বেয়া নহয়তো এইটো এইটো মনটো তেখেতে
কাম মানে মই একদম পুৰা যিমান পাৰো সিমান সোনকালে কৰি মেলি আজ এই মোৰ কেতিয়া দিনটো আহে কেতিয়া দিনটো আহে লাগি থাকে
তাকেহে
এক্া ইটমেণ্টটো অলপমান বেছি
ন নাই বেছি হব লাগে বেছি হ'ব লাগে অকমান হ'বই লাগে অ এইবিলাক ক্ষেত্ৰত তত ভাল লাগে কিবা এটা ভাল লাগে
মোৰ থাকিলে ন মহ আকৌ জিহে উদ কেতিয়াবা খঙে উঠি যায়
শুনি ভালেই লাগিছে
হা
না শুনি ভালে লাগিছে বও
ভালে ন
অ ত নহ কি বিয়া লাগিব নেকি
এই
উম তাকে হম
উহু গৰম। তুই ইমান বেছি অহ ',
তাকেহে বাৰু দিয়াহ তেতিয়া।
অহ - অহ হয়।
অহ ', ঠিক আছে বাই- বাই আহ', হ উ